হেল্ল' অ' ক।
কি কৰি আছ।
এ ভাত বনাই আছো।
অ', আজি ভাত তই বনাইচ কেলে?
এ মা মানে পথাৰলে গৈছে।
অহ ',
ভাতটো মোক বনাবলৈ গ'লে এতিয়াাতটো বনাইছো তাকে ইমান গৰৱ অৱস্থা বে হৈ গৈছে মোৰ আকৌ আৰু জুইত বনাওঁতো আমি।
অ',
তই কি কৰিছ?
মই কাম চাম কৰি আজি হৈ মেলি বিচনাতে এনে পৰিছিলোহি আও।
ভাত খালি নে নাই?
ভাত খালো অ, তই খালি নে নাই।
নাই ভাত বনোৱা আছে মানে ৰাতিপুৱা ভাত তো কোমোৰা
অ',
কোমোৰা ভাজি কৰিলো তাৰ পিছত আকৌ তোৰ দালি বনাম দালি তোৰ হৈ যাব আৰু। আৰু ভাত সিমানেই আৰু
এয়া দুপৰীয়া ভাত পানী ইমান খাবলৈ মন নাযায় না গৰমত।
সচাকে মন নযায় বা কিবা ঠাণ্ডাহে খাবলৈ মন যায় হয় নহয় বাৰু।
অ, ঠাণ্ডাকৈ খাবলৈ মানে মই ঠিকে পইতা ভাত খাব লাগ মই পাহৰি আছো কথাটো
অ', সেইটো যে মজা আও।
পইতা ভাতটো আজিকালি ৰেষ্টুৰেণ্টতো আহিছে নহয় পাইছোন নাই আৰু মেনুটো।
নাই হোৱা নহয়।
এই একদম টপ লিষ্টত থাকে পঁইতা ভাত পইতা ভাত গৰৈ মাছ আলু পিটিকা।
অ',
খাৰলি।
অ',
তেনেকেতো এতিয়াটো
অ', অ', তাৰপা বাকী খবৰ খাতি কচোন?
বাকেই খবৰ খাতি একদম মোটামুটি চলি আছো বুলি ধৰ আও।
উম',
মানে খেতি পথাৰ দিনটো এতিয়া ধৰক খেতি বাতি ওলাইছে নে?
ওলাই- কিন্তু ঘৰৰ ওম সিহঁতৰ গা বেয়া যে এতিয়া পাপা হলেও কালিৰ পৰা পথাৰলৈ অকমান অকণমানকে গৈছে।
অ', অ ', অ ', গা বেয়া আ হৈছে এই এতিয়া এইটো চিজনত বহুত মানুহৰ গা বেয়াা হৈছে তেনেকে।
সেইটোৱে অ',
আৰুতো এই ঘপককে ৰ'দ দি দি গৰম দিয়া-দিয়াৰ নিচিনা তেনেকুৱা পৰিৱেশ আহিছেতো।
সেইটো কাৰণে প্ৰায় মানুহখিনি মানে পুৰা হেৰি হৈ গৈছে। গৰমৰ অৱস্থা বেয়া হৈ গৈছে তাকে-তাকে।
অ, তাৰপা সেই উ বাকী ক?
অ', মানে হেৰি এইটো আগতে তই কিতাপ পত্ৰবোৰ খুব পঢ় নহয় আজিকালি পঢ়িছা নাই?
এ আজিকালি পঢ়িবলৈ হোৱা নাই অ, এইবোৰ, হেৰি হয় পৰীক্ষাৰ পিছত আৰু অকণো ৰ'বলৈ নাপালো সেয়া ইন্টাৰ্ণশ্বিপ কিবা কিবি মাথা মাৰিলো। সিকাপা ঘৰ আহিলো এতিয়া ঘৰৰ পৰা যাই মানে তাত থাকিলেহেো ধৰি ল এখন দুখন কিতাপ পঢ়িবলৈ পাওঁ আও।
তাতে সেই পুথিভঁৰাল আছে নেকি?
পুথিভঁৰাল তেনেকে মানে আমাৰ আমি যত থাকোঙ। বৰমাহঁতৰ মানে এনেক বৰমাই মানে এইবোৰ কিতাপ কিতাপ কিবা কিবি মানে লিখে দেই তাৰপা হেই সেইটো যতে মানে বৰমাই এখন দুখনকে এনেকে গোটাইছে আৰু হেৰি এটাত তেনেকে চৌকছে এটাত।
অ', অ',
দে চোন সেইবোৰে আজিকালি পুথিভঁৰাল নহয় জানো কৰনো ডাঙৰ-ডাঙৰ আজিকালি পুথিভঁৰাল ভাল পাবি।
এ তই মই-মই তাকে মই তোক সেই-সেই কথাটোকে তই চা দেই আগৰ দিনত আমাক কি হৈছিলে গম প না আমি যেতিয়াাতটো সৰু সৰু আছিলো ন তেতিয়া আমাৰ নামঘৰত মানে ত এটা ঘৰ থাকে সেই ঘৰটো ধৰ জিৰণি চোৱাও হল। অ পুথিভঁৰাল মানে ধৰ দুটা তিনিটা শৌকেছ কোনোবাই দান দিয়া শৌকছ থাকে। সেই চৈকেচতমানে মানে একদম বিভিন্নজনে দান দিয়ে ন বহু সময় এ এতিয়া বৰসবাহটো আহিলে কমেওতো পাঁচ ছখনমান কিতাপ মানুহে দান দিয়ে।
উম 'উম'।
তেতিয়া আগতে মানে সেই দাণ্ দিয়া কিতাপ বোৰ তাতে থৈ দিয়া হয় আৰু যেতিয়াতো ভাওনা হ'ব ভাওনাৰ ধৰ এ পেইন কৰিবলৈ হ'লেও সেইটো ঘৰ ব্যৱহাৰ কৰা হয় আকৌ তাতে ধুনীয়াকে ডেক্ক-বেঞ্চ, আছে আৰু আগতে কি নামঘৰ বুকত তো চাৰিওফালে তো তিনি চাৰিান মান একদম ডাঙৰ ডাঙৰ বিহত দু গছ দেখি মানে থাকেই
উম' উম'।
সৰু থাকোতে আমি লগৰীয়া সকল মানে গোটেই খিনি লগ হৈ পেলাই মানে আমি হেৰিয়াত যাম। নামঘৰত যাওঁ ওচৰতে নামঘৰ তাতে গৈ পেল আকৌ আমি এনেকে কিতাপ পতবো পহি থাকোঁ আৰু লগতে আমাৰ ককাহঁত যদি যায় ককাহঁতে বিভিন্ন ধৰ্মীয় আলোচনা কৰি থাকে কিন্তু আজিকালি মানে সেই পৰিৱেশতটো কিন্তু আজিকালি দেখা নাযায়, আজিকালি মানে ল'ৰা ছোৱালীক বোৰকে কিতাপ পঢ়াৰ প্ৰতি একদম ধাউতি নোহোৱা
সেইটো হয় বাাৰ, আজিকালি কেলে হেৰি নহয় জানো তই এটা কাহিনী শুনিবি দেই, তই সেয়ক চিনি পাও নহয়, এই ক কৌশিক নন্দনক চিনি পোৱা নাই? এই যে নি নিবিলি যে লিখিছে।
অ অ অ চিনি পাও অ
অ' তাৰ যে নেক্সট যে কিতাপখন যে নিৰিবিলি আধা যে, পাৰ্টটো যে তোৰ ৰাধা বুলি যে এখনত যে লিখিছিলে। শুনিছিলি নাই বাৰু? সি মানে, কি অ' সি অ সি কি কৰিলে মানে ধৰি লওক কিছুমানেতো ইমানকে এ এ দাইখনন কিনিব নোৱাৰে ন এয়া নিৰিবিলি খনেতো ধৰি লওক পইচা নশ কিমান টকা। তো সেইখিনি মানে সক্ষম নহয় নহয় কিছুমান টান নিবিলি আকৌ পি ডি এফ ওলাই গ'ল চবে পঢ়িবলৈ পাৰিলে। তাৰপিছত কি হ'ল এই ৰাধাখন সি কি কৰিলে, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মানে ষ্টৰি লগাব ধৰিলে মানে ধৰি ল পাৰ্ট পাৰ্টকে, আজি এটা খত এনেকে লগাব ধৰিলো মানে শেষ হ'বলৈ আৰু তোৰ চাৰিটা পাঁচটা খণ্ডমান থাকিল লেগে আওঁ কি কৰিলো কোনোবা মানুহ হে হেৰি তাৰ কিতাপৰ প্ৰি হেৰি উলিয়াই ললে নহয়, কিতাপখন আধাটো।
আচ্ছা।
সি নিজে উলিয়াব নাপালে মানে?
মানে উলিওৱা আগতে সি মানে তাৰ সেই কেইটা খন বেলেগে উলিয়াই পেলালে
বেলেগে উলিয়াই পেলালে, তাৰপা সি মানে সেইটো গম পালে, গম পাই লৈ মেলি মানে যিমানে যি নহয় নিজে ইমান কষ্ট লিখা কিতাপখন যেতিয়া, তোৰ বেলেগে হেৰি কৰিব, কপি কৰিব তোৰো ভাল নালাগিব হয় নহয় বাৰু।
উম হম।
তাৰপিছত সি কি কৰিলে মানে ফেচবুকৰ আৰু এনেকে ইনষ্টাগ্ৰামৰ চচিয়েল মিডিয়াত চবতেহ দি দিলে যে আৰু এতিয় পৰাা মানে সেইবোৰ খণ্ড আৰু সি আগ নবঢ়াই ডাইৰেক্ট পিছ খণ্ডকেইটা কিতাপতে পঢ়িবলৈ পাব মানে।
অ'হ।
ক আজিকালি চোন এতিয়া মানুহখিনি কিছুমানে কিতাপ কিনিব নোপোৱা যহত ইমানেকে পঢ়িব ললে, তাতো তো হেৰি নহয় জানো, হয় নহয় বাও?
অ হেল্ল' হয় আজিকালি আজিকালি মানে সেই কিতাপ পঢ়া লেখক মানে তাত বহুত মানে মানে বহুত আৰু বহুত দিগদাৰ হৈ থাকে গতিকে আজিকালি মানে মানুহবোকে কিতাপ পঢ়াৰ যিটো ধাউতি সেই ধাউতিটো গুছি গল, কেৱল মানে তো ইণ্টাৰনেট এই মোবাইলৰ যুগত কম্পিউটাৰ এতিয়া তই মই কথাটো চা, মইতোক এইটো এইটো কাম ভাল কৰিছে যে, ‌পি ডি এফ শাষাই দি দিছে, তেতিয়া এই যিখিনি কিনিব পৰা নাই সিহঁতেও ধৰ পঢ়িছে কিন্তু কিতাপৰতো আচল মাদকতো কিতাপখন আনি পেলাই সেই কিতাপ পঢ়াতহে মেইন মাদকতাটো আছে, কিন্তু আজালি আমি ইন্টাৰনেটৰ যদি সেই ইণ্টাৰনেট নাথাকিলেতেন তেতিয়া কি হ'লহেতেন গম পাও, যে তিনি চাৰিজন ল'ৰা বা ছোৱালী লগ হৈ পেলাই, বা ন জন লৰা এশ এশ টকাকে দি পেলাই নশ টকা দি কিতাপখন আনিলে এ পোন্ধৰ দিন এজনে পঢ়িলে পোন্ধৰ দিন এজনে পঢ়িলে তেনেকে চলাই পেলাই পঢ়িলেহেঁতেন কিন্তু আজিকালি সেই যেতিয়া পি ডি এফ শ্বেয়াৰিং সুবিধাটোতিয়া আহি গ'ল, তেতিয়া মানে ল'ৰা ছালীবকে কিতাপবোৰ কিনিবলৈ মন নৰা হ'ল বা সিহঁতে কিতাপৰ প্ৰয়োজনীয়তাতো সিহঁতে বুজি পোৱা নাই মানে। কিন্তু আমিয়ে আগতে এতিয়া গৰম বন্ধ যে দিছে, এতিয়াতো চব স্কুলতে গৰম বন্ধ দিছে ন। আমি যেতিয়া গৰম বন্ধ দিছো। আছিলে স্কুলৰ পৰা আহোতেনে আমাক প্ৰত্যেক মানে একেবাৰে শেষৰ দিনা আমাক একদম মাতি মাতি পেলাই চহী হেৰি কৰা যে তিনিখন, তিনিখন কিতাপ চবেই লৈ আহিব লাগিব।
কেৱল যে আনিলে কিতাপ সেইখন আনিলে নহ'ব সেই কিতাপ কেইখন আনি পেলাই ঘৰত পঢ়িব লাগিব আকৌ ছ মানে সেই কিতাপখনৰ কত মানে ছাৰ হতে আমাক কোৱেইছন কৰিম বুলি কয় আৰু গৰম বন্ধ খোলাৰ পিছত পিছত মানে এইটো আমাৰ গ্ৰন্থ মেলা বুলি আমি মানে এটা অনুষ্ঠান পাতো তাতে মানে কোনে কি কিতাপ খন পৰিলে এতিয়া ধৰ মই দুখন সাধু আনিলো। যেনিবা চিলনিয়াৰ সাধুখনকে মই আনিলো যেনিবা। সেই সাধুটো যে মই পঢ়িলো পঢ়ি পেলাই। তাৰাপাক কি পালো মানে সেইখিনি কথা মই সেই গ্ৰন্থমেলা দিনাখন মানে তাত ক'ব লাগিব। তেনেকেই যিমান ধৰ বিশ বাইশটা যদি ল'ৰা-ছোৱালী আছে, বিশ বাইশটা লৈ ছোৱাল ছোৱালীয়ে যি যি কিতাপ নিছিলে তাৰ ওপৰত মানে এটা বক্তৃতা প্ৰদান কৰিব লাগিব, সেইটোয়ে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই ভাবো আ আমাৰ দিনত মানে বহুত খিনি উন্নতি কৰিছিলে, তেতিয়া আমি কিতাপ পঢ়িবলৈ আমি গুৰুত্ব দিলোঁ আৰু সেই তেতিয়াই মই বহুত খিনি লেখা আৰম্ভ কৰিছিলো আৰু লাহে লাহে লেখাবোৰ হেৰিয়াৰ পিছত ইণ্টাৰনেটত দিবলে নলোগে কিন্তু আজিকালি মানে সেই খাব বুকৰ কোনো মূল্য নাই। এয়া হৈছে কাৰণ এই চেটজিপিটি জেমিনে তোক কিবা এটা বিষয় যদি দি দিয়ক সি বিষয় ভাবে তোক লিখি দিব। কিন্তু আমি আগতে দুদিনৰ কষ্ট মূৰত এটা প্ৰবন্ধ উলাব পাৰো, কিন্তু আজিকালিতো তিনি ছেকেণ্ডৰ ভিতৰতে এটা ডাঙৰ প্ৰবন্ধ উলিয়াই লব পাৰো।
উ'ম সেইটো হয় বাৰু।
কিন্তু বৰ্তমানৰ আকৌ যুৱ প্ৰজন্মৰ মাজত এই কিতাপৰ মাদকতাটো কিন্তু কমি যোৱা দেখা পোৱা যায়।
এ! সেই, সেই, মই সেইটোৱে একেবাৰে কিতাপৰ হেৰিটো কমি গ'ল। তোৰ মানে আজিকালি তোৰ কিতাপবোৰ ফোনতো থকা থকাৰ পৰা মানে মানুহ বোৰ কিতাপখিনি ইমান গু গুৰুত্ব নিদিয়া হৈ থাকিলে আকৌ। তই এতিয়া গ্ৰন্থম এতিয়া, এতিয়া শুনিবি দে আমাৰ সেই কলেজত গ্ৰন্থমেলা পাতিছিলে। তাৰ পা। কিন্তু মানে গ্ৰন্থ মেলা খন পাতিছে ভাল কৰিছে। বাৰু তাত মানে কি কৰিছে? তাৰ এটা কাম মানে বহুত ধুনীয়া কৰিছে, তোৰ যিখিনিয়ে মানে কিনিব ন প্ৰায় মানে তোৰ দাম তোৰ লগত কথা তোৰ যদি দামটো তোক ফৰ হানড্ৰেদ। ফাইভহুন্দ্ৰেড মান হয় নহয় তাৰ মানে। তোৰ ফিফটিন পাৰ্চেণ্ট মান লেছ কৰিব মানে। অ', ডিচকাউণ্ট দিব আহে। তাৰবা সেইটো কিন্তু ভাল কৈছে, কিন্তু মানে আজিকালি কিতাপৰ কিতাপ নপঢ়া আৰু এটা কাম কি? গম পাওঁ নে বহুত দাম হলোঁ আজিকালি। কিতাপবোৰ তোৰ মানে তো সসংখক যোনবোৰ ধনী মানুহ ধৰি ল চাকৰি চাকৰিয়াল মানুহ সেই মানুহবোৰে মানে কিতাপবোৰ কিনিব পাৰিব তই গম পাও নে নাই।
হয়, সেইটো কথা হয় সেইটো কথা আজিকালি তই এতিয়া কাকনো দোষ দিবি, কাৰণ তই এতিয়া এখন কিতাপ যেতিয়া উলিয়াব। সেই কিতাপখন উলিয়াবলে তোৰ কাগজৰ খ খৰচ আজিকালি বহুত বাঢ়িলে আকৌ চিয়াহী খৰচ মুদ্ৰণৰ খৰচ গতিকে আকৌ লেখকে তইতো কিবা এটা পাব লিব লেখকে কেৱল কিতাপ এখন - কিনিছে অ', অ' কিবা এটা পইচা পাইছে সেই বুলিয়েটো নহয়, কাৰণ এইটোতো এটা এটা বহুতেটো এইটো নিজৰ প্ৰফেশন বা ব্যৱসায় হিচাপে লয়, যে তেওঁলোকে কিতাপ লিখোতে আমি লেখক বুকত এখনত তেওঁলোকেতো তেনেকে কবিতা লিখি, গান লিখি, গীত লিখি তেনেকেতো চলি থাকে ন। গতিকে বৰ্তমান সময় পৰিছে। কিন্তু তই এতিয়া কিতাপৰ দাম বুলি যে বাঢ়িছে বুলি যে আমি যে কৈছো। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আমি যি আগতে যি পইচা পাওঁ ধৰ আজি আগতে আমাৰ চাকৰি বোকৰ দৰমহা কম আছিলে পোন্ধৰ হাজাৰ যিটো চাকৰি আছিলে এতিয়াটো সেইটো চাকৰি ত্ৰিছ হাজাৰ হ'ল।
উম সেটো
সেই হিচাপততো আমাৰ দৰমহা বোৰ বাঢ়ি আছে গতিকে এ এতিয়াও তো কিতাপৰ মূল্যও বাঢ়িব গতিকে তো আমাৰ নিজৰ দৰমহা আৰু কিতাপৰ মূল্যৰ লগত যদি তুলনা কৰে তেতিয়া দেখিবি সেই একেই আছে কিন্তু আমি এটা অজুহাত লওঁ যে কিতাপ খনৰ মূল্যটো বেছি আমি দৈনিক বহু টকা অযথা কিছুমান খৰচ কৰি যে কাপোৰ থকাৰ পিছতো আমি কাপোৰ কিনি থাকো কিন্তু নতুনকে কিতাপ এখন কিনি সেইখিনি নতুন জ্ঞান ল'বলৈ কিন্তু আমাৰ মন নাযায়
উম সেইটো হয় বাৰু সেইটোয়ে ইমান মানে মানুহৰ মনটো থাকিব লাগিব আজিকালি মানুহে মানে কিতাপৰ প্ৰতি অকল কৰ্চৰ কিতাপ পঢ়িব লাগ পঢ়ি মানে হেৰি কৰিব লাগে ভাল ৰিজাল্ট কৰিব লাগে মানে সিমানখিনিতে আজিকালি চব হেৰি হৈ থাকে গম পোৱা নাই
হ হয় সেই আজিকালি আৰু মানুহকে উম মানুহবোৰ মানুহ বোৰে মানে আজিকালি সময় নাই সময় নাই টোতে মানে সিহঁতে এটা উজুহাত দি থৈ মানে গম পাইছেনে নাই আজিকালি মানুহবকে অকল ব্যস্ততাৰ অজুহাত দেখুৱাই পেলাই কিতাপ প- পঢ়িবলৈ নোৱাৰে বা সময় নাই বুলি তেনেকুৱা কিছুমান অজুহাত দেখুওৱা দেখা যায়
উম সেইটোৱে আজিকালি তাৰ পিছত হেৰি নহয় এইটো কি বুলি কয় বাকী এতিয়া ভাত বনাই হল নেকি?
নাই ভাত মানে কি হ'ল তোৰ এনেকে দালি ভাজিটো কি ভাজিতো বনাই থোৱা আছে এতিয়াতো ভাতো বনিলো তাৰ পৰা দালিটো বনাই দিম অলপ লাহে লাহে। বনাম আৰু তাৰপিছত আৰু তাৰপিছত এতিয়া মা অ আহিলো দেও বাৰ আজি মামাহঁতৰ ককাই আহিছে মানে তাকে ম সুধিলেও ভা ভাতটো এতিয়া খাবা নাকি অকমান লাহে লাহে খাম আৰু গৰমৰ জোহতে মানে ভাত চাত খাবলেে মন নযায়
হেটো হয়
আৰু ত তাতে যদি কাৰেণ্টটো নাথাকে আৰু ভাল লাগি যায় মানে
উম উম এ আজিকালি এইবোৰ মানুহে বহুত নিজৰ মানে হেৰি কৰি ললেও কাৰেণ্টটো মানে কাৰেণ্ট থাকিলেহে যে মানুহ থাকিব পাৰিব মানে সেইটো নিজে এটা অজুহাত উলিয়াই ললে গম পাও নাই তেতিয়া বাহিৰলৈ ওলাই আছোন বাহীৰখন কিমান ঠাণ্ডা
সেইটো হয় বাহিৰলৈওলালে ঠাণ্ডা হয় কিন্তু মানুহে এই ঘৰৰ ভৰতে বাহিৰৰ ৰ'দ বুলিও ওলাই ওলাই যাব নোৱাৰি কিন্তু এই গছৰ তলত যদি বহি থাকে ন কিমান ধুনীয়া হেৰি হয় আকৌ
উম সেইটো সেইটো বতাহৰ সমান ভাল নাই আৰু এ আজিকালি মানুহবোৰক গছবোৰ কাটিও নাই অ
সেইটো সেইটো আকৌ গছৰ তলত বহি থাকিলে সেই মহে কামৰিব চেৰপাই কামুৰিব মাখি পিৰপিৰাই থাকিব মানে অ কান্দি ধৰে মই গছৰ তলত গৈ পেলাই বহি নাথাকুগে। আকৌ পৰুৱা যদি থাকে পৰুৱটো পি পি এ প্ৰি পা কৰিয়ে থাকিব ন
সেইটো হয়